হয়।
নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ আপোনাক কি খবৰ বাৰু?
এ আছো দিয়ক আপোনাৰ আমি, কি আৰু গাঁৱৰ মানুহ আপোনাৰ খেতি বাতিতে লাগি থাকো আৰু কিনো ভাল খবৰ হ'ব আৰু এইয়া কাম কাজকে
হয, হয়, হয়। সেইটো হয় বাৰু আৰু যিহেতু এ আমিও একে বুইছ আমিও গাৱৰ মানুহ আমিও এনেকে কাম কাজতে লাগি কৰি থাকো আৰু যেনে তেনে আৰু বুজিছে উপায়তটো নাই হয় হয়।
তাকে আজি মানে আপোনাৰ কি কৰি দিলোঁ কৰিলোঁ আপোনাৰ হেৰি আ হাল বাইছিলে যে
হয়, হয়, হয়।
হয়। তাতে আপোনাৰ মানে অলপ কঠীয়া অলপ মানে ছটিয়াই দিলো আজি কঠীয়া অলপ কৰিলো আ সাৰ অলপ মাৰিলোঁ
হয়, হয়। এ আমাৰো আজি বুজিছে আমাৰো আজি আপোনাৰ এই ৰোৱনিৰ লগাইছো মই মানে এই মাত্ৰ আপোনাৰ চাহ খিনি দি থৈ আহিছো চাহৰ লগত আপোনাৰ এই ঘৰৰে মুৰি যে আমি মানে ঘৰতে কৰো আৰু সেয়া মুড়ি আৰু লগতে জলপান আৰু আপোনাৰ ৰঙা চাহ।
হয়, হয়। নাই ঠিক ঠিকে আছে ঠিকে আছে আৰু কিনো লাগে আৰু আপোনাৰ
এতিয়া মানে ভাতৰ আয়োজন কৰি আছো আৰু ভাতৰ লগত আপো আপোনাৰ মানে হেৰি এইটো কি আছিলে আপোনাৰ খাৰ তৰকাৰী যে
হয়, হয়।
খাৰ তৰকাৰী বনালোঁ তাৰপিছত ঔটেঙাই মাছে বনালোঁ।
হয়।
তাৰ পাছত আপোনাৰ এনেকে এই বগা সৰিয়হৰ চাটনি বনালো। নাৰিকলৰ মাহে বুটৰ মাহটো যে আৰু কলা দালি- টো যে সেয়া মই চাটনি বনালো, লগত আপোনাৰ সেয়া দিয়ে আৰু। অঁ' হয় হয়, এই মানে আমি এই মানে আমি- এ ৰোৱনী চোৱনী লগালে মানে অকন ভালকে খোৱাও গম পাইছেনে? এই ৰ'দট মানে হেঁতৰ বহুত কচ- ষ্ট হয় ন তেওঁলোকৰ। সেইকাৰণে খানা পিনাটো অকণ ভালকে দিলে দিয়কচোন- চোন আৰু সিহঁতৰ পেটটো মানে ঠাণ্ডা হৈ থাকে ভালে থাকে, হয় হয় কওক।
কেইবামান দিটো মানে আপোনালোকৰ মানে বনাইছে। কে ন, আমাৰ বিশেষ আজি- একো নাই দিয়ক আজি কি হ'ল আপোনাৰ ৰাতিপুৱা উঠি মই মানে পইতা ভাত খালো।
হয় হয়।
যিহেতু গৰমৰ যি প্ৰকোপ পৰিছে তাৰ বাবে কি কৰিলো পইতা ভাত কৰিকে খালো।
হয় হয় হয়, সেইটো হয় বাৰু।
আৰু আছিলে আপোনাৰ ঘৰৰে তিয়হ আছিলে তিয়হ কাটি ললো, আৰু এতিয়া চাগে বিশেষ একো নাই আপোনাৰ বিশে- শেষ বুলি ক'লে আপোনাৰ কি আপোনাৰ মানে- গৰৈ মাছ অলপ আমি কালি মানে মাৰিছিলো আমাৰ পথাৰত মানে হাল বালে ওলাই যে মাছ ওলাই।
বাৰু তেনেকে। হয়, মই বাৰু সেনেকে ভালে পাওঁ খাই দেই।
হয় হয়, এই পথাৰৰ পৰা মাছ আনি আপোনাৰ সেয়া বনাবলো মাই- কৈছো কি সেয়াকে আৰু আজি পুৰি দে সেয়া পুৰি পেলাই সেয়াকে খাম আৰু। এ মাছ পুৰাকে খাম আৰু।
হয় হয় হয় হয় বাৰু, আপোনালোকৰ পিনে-
ভাল লাগে, আমাৰ এয়াত গৰমটো বহুত পৰিছে দিয়ক, অহা যোৱাকালি- পোনাৰ নাছিলে যোৱাকালি মানে বৰষুণ চৰষুণ দি আছিলে ইমানটা মানে গৰমৰ হেৰিটো প্ৰভাৱটো পৰা নাছি- ছিলে। আজি আপোনাৰ মানে বহুত আপোনাৰ প্ৰায় আপোনাৰ বত্ৰিশ তেট- ত্ৰিশ ডিগ্ৰী চেলচিয়াছ মান পৰিছে বুজিছে। হয়। এতিয়া কি কৰিব মানুহক গছ গছনি কাটি গছ গছনিবোৰ কাটি- তহিলং কৰিছে আৰু এতিয়া গৰমৰ প্ৰকোপটো আপোনাৰ দিনক দিনে বৃদ্ধি পাবই।
হয় হয়, সেইটো হয় বাৰু।
হয় হয়।
যিহে গৰম পৰিছে আপোনাৰ মানে কি ক'বা আও? মানুহ বিলাক অৱস্থা নাইকিয়া হৈ গৈছে। গম পাইছে, মাজতে বৰষুণ দিলে এতিয়া আক গৰম গৰমে ঠাণ্ডাই মিক- ক্স হৈ গৈছে। তাৰ পৰা আপোনাৰ নানা ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হ'বলৈ ধৰিছে আৰু। কি ক'ব আৰু উপায় নাইকিয়া হৈছে আৰু, গম পাইছে?
হয়, হয় হয় নাই নাই, সেই সেই- টোৱেই সেইটোৱেই যি আপোনাৰ মানে গৰমৰ যি আপোনাৰ প্ৰকোপ মানে আপোনাৰ বৃদ্ধি পাইছে-
হয় হয়।
মানুহবোৰ মানে কি হ'ব এতিয়া মানে- সকলোৱে এতিয়া মানে এটাই মানে আৰু প্ৰাৰ্থনা আৰু মানে, তেতিয়া- সোনকালে আপোনাৰ বতৰ ডাঙক‌ আৰু, বৰষুণ চৰষুণ অলপ লাগেই দিয়কচো- চোন হ'ল বুলি। এতিয়া আমাৰো এতিয়া খেতি পথাৰত এতিয়া মানে পানী চানী অলপ মানে অসুবি সমস্যা- স্যাৰ সৃষ্টি হৈছে, পানী দিব পৰা নাই। বুজিছনে?
হয় হয়, সেইটো হয় বাৰু।
হয় হয় সেয়াই সেয়াই এতিয়া মানে কি ক'ম আপোনাক। মানুহ বোৰে এতিয়া গছ গছনিবোৰ যেনেকে কাটিব ধৰিছে ন আৰু আপোনাৰ। দহ পাঁচ বছৰৰ পিছত মানে আপোনাৰ কি হ'ব। গৰমৰ যি আপোনাৰ প্ৰকোপ বৃদ্ধি পাইছে দিনক দিনে। আপোনালোকে কি হ'ব মানে শৰীৰত মানে আপুনি, এ মানে আপোনাৰ কি হ'ব আপুনি চিলিণ্ডাৰ লৈ
হয় হয় হয় হয় হয়।
হয় হয়।
বাকী আৰু এতিয়া কি কৰি আছে কি ক'লে।
দেলহী চেলহীয়ে চোন আপোনাৰ চোন এতিয়াচোন আপোনাৰ গৰমৰ যি আপোনাৰ তাপ বৃদ্ধি পাইছে মানুহবোৰ চোন তাত থাকিব পৰা নাই এতিয়া বৰ্তমান।
হয় হয় নাই তাত বাৰু মানুহ বিলাকৰ কিছুমানৰ ঘৰে ঘৰে এচি চেচি আমাৰ হে এতিয়া এতিয়া মাটি ঘৰ আমাৰ মাটি ঘৰ কাৰণে আমাৰ বাৰু ইমান বোলো গৰমো নালাগে। এই মানে খেৰ আছে আমাৰ মানে ওপৰত। আমাৰ মানে তিন নাই গম পাইছেনে আমাৰ মানে ওপৰত খেৰৰ চাল যে। খেৰৰ চাল লগোৱা সেইকাৰণে যিহেতু আমাৰ সেইকাৰণে তাপতো এনেকে নালাগে বাৰু তেওঁ মানে এই আৰু ঘৰ এটা পকী ঘৰ এটা বনাম বনাম বুলি বহুত দিনৰ সপোন এটা আছে কিন্তু বনাব পৰা নাই বুজিছে। টকাৰ অভাৱ এতিয়া তাকে চাওচোন কি হয় অৰুনুদয় পাওঁ নেকি, কি অলপ টাইম ৰ
হয় হয় সেই সেইটোয়ে সেইটোয়ে এতিয়া আপোনাৰ যি গৰমৰ আ আপোনাৰ যি আপোনাৰ পকুপ বৃদ্ধি পাই এটা এটা কথা ক'ব গ'লে আপোনাৰ। কি জানে যে আপোনাৰ এ যিবোৰ আপোনাৰ এচি চেচি থকা ঘৰ ন, সেইবোৰতকে আপোনাৰ মাটি ঘৰেই ভাল দিয়কচোন আগতেচোন আপোনাৰ কোনো এচি চেচি নাছিলে। মানে মাটি ঘৰতে আছিলে তেতিয়াতো আপোনাৰ একো সমস্যা নাছিলে তেতিয়া মানুহবোৰক কি বেমাৰ আজাৰ। পৰা আপোনাৰ মানে ৰক্ষা পায় আপোনাৰ মানুহৰ হয় হয় হয়। হয় সেই মাটি ঘৰৰ আপোনাৰ যিটো গুণ আ আপোনাৰ মাটি ঘৰত আপোনাৰ চাবচোন আপোনাৰ বাহিৰৰ পৰা আপোনাৰ সূৰ্যৰ যিটো আপোনাৰ ৰশ্মি, হয় হয় যিটো সূৰ্যৰ ৰশ্মি সেই পোহৰটো আপোনাৰ। কি হয় আপোনাৰ বাহিৰৰ পৰা আপোনাৰ ভিতৰলৈ আপোনাৰ যাব নোৱাৰে যাৰ ফলত কি হয়। তাপটো আপোনাৰ কমি যায় কাৰণ মাটিয়ে আপোনাৰ সেই, সূৰ্যৰ ৰশ্মিৰ আপোনাৰ উত্তাপনটো আপোনাৰ ধৰি ৰাখে হয় হয়,
তাতটো আপোনাৰ মানে গোবৰ দি লিপা যে। হে ভালে আৰু গম পাইছে মানে গোবৰ দি লেপা আৰু তেনেকে মানে আছো আৰু এতিয়া। তেও মানে চবৰে সপোন এটা থাকে পকা ঘৰ বনাবলৈ এতিয়ালৈকে বৰ্তমান পকা ঘৰ বনাব পৰা নাই। চাও আৰু কি হয় বনাব পাৰো নে নোৱাৰো আৰু পইচা অলপ মানে ইনকাম কৰি আছো। এতিয়া গৰু গাখীৰ বেছি আছো পনিৰ বেচি আছো তেনেকে আৰু গোটাইও আছো। বাৰু আপোনাৰ মানে এনেকে থৈ থৈও গৈ আছো এতিয়া মানে গোট খালে ভাবিছো আৰু ঘৰ এটা বনাম, বুলি আৰু
হয় হয় সেইয়াই সেইয়াই সেইয়াই এতিয়া কি হৈছে মানে আপোনাৰ, ক'ব গ'লে এ আপোনাৰ গড় আমাৰ আগতে কি হয় আমাৰ আগতে, আপোনাৰ আজিৰ পৰা আপোনাৰ তিন বছৰ আগত আমাৰ ওপৰত আপোনাৰ চালখন আপোনাৰ খেৰৰে আছিলে।
আছে খেৰ আছে,
হয় তেতিয়া খেৰৰ ঘৰ বিলাক আপোনাৰ কি হয় টিঙৰ আপোনাৰ যিটো এতিয়া গৰম। সেই খেৰ ঘৰ আপুনি আকৌ আপুনি আৰাম যানে নে নাই।
এ সেইটো হয় বাৰু দেই আপোনাৰ ৰাতি লে মানে মানে আপোনাৰ এটা দুখৰ কথা আমাৰ ঘৰত মানে ফেনো নাই গম পাইছে নে।
হয় হয় হয়।
আমি মানে বিচনী মাৰি থাকিব লাগে।
হয় হয়।
সেইটো কাৰণে মানে অসুবিধাও মানে মহো আহে, বিচনী মাৰিয়ে থাকিব লাগে মানে ৰাতি টু টোপনি খতি বুজিছে উপায় নাই আৰু মানে হেনেকে চলি আছো আৰু ভাবিছো বোলো এ পইচা অলপ গোট খাইছে এইকেইদিন যে ফেন এখন আনোগৈ নেকি বুজিছে মানে কি কব আৰু। আৰু মানে আমাৰ মানে এতিয়াও মানে কাৰেণ্টৰ মানে বিলো আজিকালি বহুত বহুত আহে সেইকাৰণে মই মানে দিয়া মানে দেৰি হৈছে নে কাৰেণ্টটো কাটি থৈ দিছে গম পাইছে, লেমৰ পোহৰত তেই মানে এইকেইদিন আছো আৰু বুজিছে।
হয় হয় কাৰে আপোনাৰ যা লাইনতটো লগাবলৈ হ'লে আপ আপুনি মানে বেলেগ মানুহ যা আ ল'ব নালাগে মানে বেলেগে আপোনাৰ কি হ'ব পইচাটো আপোনাৰ বেছিকে লৈ ল'ব হয় আৰু মই মই মানে এইবোৰৰ কাম মানে কৰো আৰু
হয় হয় হয়।
ফেন লগোৱা কিবা লগোৱা মানে খেতি-বাতি উপৰিও মানে সেইবোৰ মানে মোৰ মানে নিজৰ মানে হাত হাতৰ বিদ্যা আৰু এইবিলাক মানে শিকি থৈ দিছো।
হয় হয় আপোনাক মই দৈ তটাকেলি এটা দি দিম আপুনি মোক এই কামখিনি কৰি দিবচোন।
হয় হয় নিশ্চয় নিশ্চয় আপুনি নালাগে লাগিল একোৱে দিব নালাগে তে মানে কৰি দিম দিয়ক কামটো। লাগিলে আপোনাৰ এতিয়া এতিয়া চাওক আমি এতিয়া দুখীয়া মানুহ এতিয়া এতিয়া দুখীয়াই দুখীয়াৰ মানে হেৰিতটো বুজি পায় ন। হয় হয়, হয় হয় সেয়াই সেয়াই।
সেইটোয়ে বাৰু এতিয়া চাওঁ এতিয়া কি হয় আৰু বুজিছ মোৰ মানে এ বহুত টেনচন মানে মোৰ মানে পইচা পাতি লৈ পেলাই মানে মোৰ অসুবিধা ন মোৰ মাথা-চাথা মানে বেয়া হৈ গৈছে আৰু।
হয় হয় হয় তাকে মানে এতিয়া কি কৰিছো অলপমান মাটিত মানে আপোনাৰ কি কৰিছো হেৰি ভেন্দি কৰিছো
হয়।
তাৰ পিছত তিঁয়হ কৰিছো আপোনাৰ চাৰি পাঁচ ছয়জোপা মান তিয়ঁহ কৰিছো। উ আপোনাৰ মানে লাগনতটো আপোনাৰ ভাল হ'ব কিন্তু আপোনাৰ কি হৈছে মানে এ দিয়া জেগা খিনি আপোনাৰ ঠিক নহ'ল বুজিছে নে।
অ দিয়া জেগা এইখিনিয়ে হয়। এ মোৰো বোলো মোৰো মোৰো আপোনাৰ মোৰো মানে মই মানে আপোনাৰ মোৰ মাত মাটি আছে আপোনাৰ এশ বিশ বিঘা। বুজিছে?
হয়, হয়।
তাতে মানে আপোনাৰ আধা মই চৱজি খেতি কৰিছোঁ মানে আধা
হয়, চৱজি খেতি, চৱজি খেতি আপোনাৰ চৱজি খেতিতো আজিকালি কি আপোনাৰ চব সাজি সাৰ দিয়া হৈছে ন
তাকেতো, মই সাৰ নিদো মই মানে ঘৰতে যোনটো বনাওঁ জৈৱিক সাৰটো আপোনাৰ ৰ'ব জৈৱিক সাৰটো যে যোন মই ঘৰত সেইটোয়ে বনাওঁ, গাত এটা খানি তাতে মই গোবৰ পেলাও বুইছে? তাৰপাছত মই তাতে যাবৰ জো থৰ পেলাই থাকো, তাৰপৰা আপোনাৰ যোনটো হয়ন সেইখিনিকে মই মানে দিওঁ আৰু। আৰু আপোনাৰ গোবৰৰে, পানীয়ে মিক্স কৰি পেলাই লাডু বনাই দিওঁ তাৰপৰা পোক পতংগ নাই কিয়া হয়, মই
হয়, হয়, এইটো আপুনি ভাল কাম কৰে, ভাল কাম কৰে। আপুনি গোবৰটো কি কৰিব, অলপ পানী অলপ লগত মিহলাই আপুনি সেইটো আপুনি ছিটিয়াই দিবচোন গছৰ পুলিত পাতত আপুনি ছটিয়াই দিব।
হয়, দাদা হয়।
যিবোৰ আপোনাৰ সৰু সৰু পোক পতংগ থাকে সেইবোৰে নহ'লে অনিষ্ট কৰি দিয়ে ন বহুত।
মই এতিয়া ভাবিছো এতিয়া গৰম যিহেতু মই ভাবিছোঁ ডাবৰ দোকান এখনএকে খুলো নেকি বুইছ মোৰ মানে ডাব, ডাব যে, ডাবৰ দোকান যে, ডাব নাৰিকলৰ ডাব
বিক্ৰী কৰিব পাৰে হয়, হয়, আপোনালোকৰ ওচৰতো এতিয়া গাঁৱত জানো বিক্ৰী হ'ব জানো তেনেকে?
হ'ব, হ'ব মানে আমাৰ ঘৰত ডাব গছ আছে মানে, আমাৰ ঘৰত মানে আপোনাৰ পঞ্চাশজোপা মানে নাৰিকলৰ গছ আছে।
পঞ্চাশজোপা ন?
হয়, হয়, হেই তাৰ পৰা মানে এ, ভাবিছোঁ ডাব অলপ বিচাৰোঁ। ঘৰটো বনাব পাৰিলেওঁ আৰু দিয়ক।
আমাৰো হয়, হয়, আমাৰো মানে এ ফিচাৰীটো যিটো এবিঘা মাটি ফিচাৰী বুলি কৈছিলোঁ যে, আপোনাক।
হয়, হয়।
মাটি আৰু, বাৰীয়ে ফিচাৰীতটো আপোনাৰ কিনাই, কিনাই মানে, নাৰিকলৰ গছ ৰোৱা গৈছে এতিয়া দাৰ কি হয়, আপোনাৰ কেৰকুত কোটোৱাই বহুত অনিষ্ট দিয়ে বুইছেনে।
হয়, হয়, হয়, হয়, হয়, হ'ব দিয়ক।